হেল্ল',
অহ
হেল্ল'
হেল্ল', কি কৈছ?
অ মই এই
হেল্ল' মই শুনি আছো।
অহ,
চাহ খালা।
চাহ নাই খোৱা কি কৰি আছ
মই এনেই বিচনাত
অহ
খবৰ খাতি ভালনে?
খবৰ ভালেই দিব পাৰি কিন্তু গৰমটো বহুত পৰিছে আৰু
অ গৰমটো সচাকে ইমান পৰিছে নহয় ক'তো ওলাই যাবই নোৱাৰি
হয়,
ওলাই গলে অশান্তি লাগে
অহ ইমান গৰমত ক'তো যাবও নোৱাৰি
অ সেইটো হয়।
উমত ভাত পানী খালা নাই।
ভাত নাই খোৱা গৰমত ভাতো খাব মন নাযায়।
হয়।
আহ ঘৰৰ মানুহ বিলাক কি কৰিছে?
মই ঘৰত নাই বৰ্তমান
অ ক'ত আছ?
মই এইফালে এ এ মই ঘৰত নাথাকো নহয় আজিকালি
অ হয় নেকি, ৰুম ললা নেকি?
অ, মই এই কাম এটাৰ কাৰণে কাম এটা কৰি আছোহি মানে ইয়াতে
অ-অ আচ্ছা ভালেই ভালেই
উম কিমানো ঘৰত সোমাই থা
তাকেহে ঘৰত সোমাই থাকিও আমনি লাগে
অ',
অ,
সেইকাৰণে কিবা কাম কৰো বুলি ওলাই আহিছো আৰু
অ-অ ভালেই কৰিছা।
উম এতিয়া ঘৰতে আছ নে?
ময়ো নাই ময়ো কাম এটা কাৰণে ৰুমতে থাকি লৈছোঁ
অ', ভালে চলিছে কামবোৰ
ঠিকেই চলিছে কিন্তু গৰমটো কাৰণেহে আৰু
উম, চবৰে খবৰ খাটি ভাল ন'?
অ' ভালেই, ভাল মানে মাৰ সিমান ভাল নহয়।
কিবা হৈছে নেকি?
অ' হাত এখন বিষাই বুলি কৈ থাকে। আগৰ পৰা বিষাই বোলে হ'লেও মেডিকেল কৰা হৈছে এতিয়া ভাল পাইছে।
মেডিকেল কৰা হৈছে?
অ' হৈছে। এতিয়া অলপ আৰাম পাইছোঁ বুলি কৈছে।
উম, পিছে এতিয়া ৰোৱা পথাৰ ৰোৱা ছিজন পাইছেহি নহয় খেতি কৰা ছিজন
অ' সেইটোৱেটো।
ঘৰত যাম বুলি ভাবিছানে নাই ভবা।
যাব লাগিব। নগলো নহ'ব নহয় অ' কৰে। ৰ'দটো-ৰ'দটো কমাই দিলেই হয় আৰু ৰোৱা কেইদিন।
অ'
তেতিয়া ৰুই ভাল লাগিব।
হয়।
উম যে তুমি ৰুব যোৱা নাই
মই ৰুবলৈ যাও
অ
ঘৰত যাব লাগিব ৰুবৰ কাৰণে
হয় হয় নগলেও বেয়া পাব নহয়
অ নগলো বেয়া কথা হব
ৰুমত থাকি কেনেকুৱা লাগিছে
কেনেকুৱা লাগিব আৰু
অ', আগতে থাকিছা মানে?
অ', থাকিছোঁ, আগতো থাকিছোঁ, থাকোঁয়েই মই।
অ', ভালেই ভালেই
উম।
ঘৰৰ পৰা ফোন কৰিছিলে নে?
ঘৰত পৰা তেনেকেও, কথা পাতি থকা হয়।
অ', অ' হয়।
ৰুমৰ পৰা ঘৰলৈ গৈছিলা
উম নাই, নাই যামহে শনিবাৰে যাম বুলি ভাবিছিলোঁ
অ'।
অ'। তুমি তাঁত-চাত বোৱা নাই?
তাঁত বওঁ।
অ'।
উম।
ময়ো বওঁ, লগাই থোৱা আছে।
উম।
এনেকে এতিয়া, এৰি থৈ আহিলোঁ। বিক্ৰী নকৰোঁ, ‌নিজৰ কাৰণে হয়হে, বহুত লাগে নহয়
অ', নিজৰ কাৰণে হয় হে ন', বিক্ৰী কৰিব পৰাকে বিক্ৰী কৰিব পৰাকে
উম, জৈ, অ', অ' তাকে সেই কিন্ত আমাৰ মা আৰু ভন্টি আগতে বিকিছিলে বোলে শাহু মাৰ কথা
অ'।
বোলে এটা সময়ত বহুত পইচা পাইছিলে কিন্তু এতিয়া বিকি বিকি নিজৰ কাৰণে নাই বুলি কৈ থাকে আৰু।
আৰু তেনেকে তাঁত-চাত বোৱা নাই নেকি?
মোৰ তাঁত লগাই থোৱাই আছে কিন্তু এতিয়া পতককে আহিবলগীয়া হলতো, সেইকাৰণে সেনেকে আছে। আৰু এতিয়া তাঁতখন। কেতিয়াবা যদি যাওঁ তেতিয়া বব লাগিব।
অ' অ'। মও তেনেকে, এতিয়া বোৱা হোৱা নাই বাৰু।
অ' অ', এই এতিয়া ৰুমত থাকিলে গ'লো হয়।
অ' এতিয়া সময়তো নাই পোৱা ন? ঘৰত নাই থকা, ঘৰত থকা হ'লে বোৱা হ'ল হ'লে আৰু বাৰু।
অ' সেইটো হয় বাৰু। ঘৰত কোন গুণ আছে?
ঘৰত দেউতা আছে আই আছে, মানুহজন আৰু মই।
অ'।
তোমালোকৰ ঘৰত?
আমাৰো মা, দেতা, ভন্টি আছে আৰু মানুহজন। কোন গাঁৱলৈ বিয়া সোমাইছা? অ'।
মই শদিয়াফালে বিয়া সোমাইছো শদিয়া, শদিয়া।
অ', শদিয়া, শদিয়া যাব লাগিব দেই।
আহ দীঘল দলং চাবলে যাবা আৰু।
অ' যাম গলে ফোন কৰিম হা। মই গৈ গৈ পাইছো। কিন্তু পাৰ হৈ গৈ পাইছো সেনেকে হিয়াত ক'তো সোমাই পোৱা নাই।
অ' অ'
অকল দলংখন চাবলে গৈ পাইছো।
আকৌ যাবা আকৌ আমাৰ ঘৰ পিনিও যাবা।
অ' এতিয়া তেনেকে চিনাকি নাছিলেতো এতিয়া তোমাৰ লগত চিনা চিনাকি হৈ যাব লাগিব আৰু।
উম, তেনেকেইতো যাব লাগিব ন?
হয়। বহুত ভাল লাগে থাক ভাল লাগে চাগে ন' থাক
ভালতো লাগে দিয়াচোন।
অ',
ভাল নেলাগিলেও তেনেকেইতো থাকিবই লাগিব আৰু।
অ, সেই দলং খনৰ পা কিমান যাব লাগে?
দলংখনৰ পা বেছি দূৰ নহয়।
অ, কি নাম হয় গাওখনৰ? হেল্ল',
পিছে আজি কৰ'বাত ওলাই গৈছিলানে নাই যোৱা?
আজি গৈছিলো বিছালৰ ফালে গৈছিলো। অ, বস্তু দুটামান ল'ব ল'ব আছিলে তাকে গলো আৰু।
উম,
তুমি নো গৈছিলা নাই?
অ, ময়ো তা ময়ো গৈছিলো বাৰু।
অ',
উম, ময়ো তাকে বজাৰ কৰিব আছিলে বুলিয়ে গৈছিলো অলপ ওলাই।
অ', অ', বজাৰ হ'ল?
হ'ল কৰিলো আহিলো এতিয়া ৰুমত।
অ, ৰুমত কেইজনী থাকা?
আমি ৰুমত চাৰিজনী থাকো।
অ ভাড়া ৰুম নে পি জি,,
ভাড়া ৰুমেই হয় বাৰু।
অ অ।
উ তুমি কিহত থা
মৌ ভাড়া ৰুমতে থাকো।
অহ হ ইয়াতে এ ইয়াতে কিমান দিন থাকিম বুলি ভাবিছে এনে
ইয়াতে এতিয়াতো ওলাই আহিলো যেতিয়া থাকিম। যেনো বছৰ থাকিব লাগিব আৰু,,
অ নিজেও কিবা এটা কৰিবলৈ কৰিবৰ কাৰণে জব চব এনেকুৱা
অহ সেইটোৱে ভাবিছো অ সেইটোৱে ভাবিছো।
উম
এতিয়াই যোৱা কথা ভবা নাই বাৰু
অ ওলাই আহিছো যেতিয়া কিবা এটা কৰিব লাগিব ন?
হয় হয় নিজৰ জীৱনটো কাৰণে হলেও কৰিব লাগিব।
তাকেইটো
আজিকালি পইচা নহলে একোৱেই নহয়
হয়
বাকী কঠীয়া চঠীয়া পৰা হ'ল ন
অহ, সেইবোৰ হ'ল বাৰু
উম,
আমাৰ ঘৰ পিনে ৰোৱা চোৱা ৰুই দিবলৈ যাবা আকৌ
মাতিবা আকৌ তুমি যাম তেতিয়া আমাৰ ঘৰৰ ফালে ৰুই দিব আহি তাৰ পিছত
অহ,
বদলা বদলিকে ৰুম আৰু
হয়
অহ,
আজি ভাতটো কিহেদি খালা
আজি খাইছিলো ভাত কেৰেলা আলু ভাজি একেই খাই লো আৰু বৰ থাকিলে দুখন তিনিখন চবজি খোৱাও নহয়
উম,
উম।
ৰুমত তেনেকে মই, মই এ, দালি আলু দি খাই দিলো
অ', অ',
চব্জি ইয়াতে হয়টো বজাৰত চব্জিবোৰতো ইমান দাম
হয়, হয়, অহ তাকে ঘৰৰ পৰা আমাৰ বিলাকে খাই থাকো আৰু
অ', ঘৰৰ পৰা যিখিনি আনো সেইখিনিয়ে হয় আৰু যায় আৰু সেইদিনা
তাকেহে, সেইবিলাকো বেয়া হৈ যায় নহয় বেছি দিন থলে গৰমত
হয় পিছে, এতিয়া কি কৰিম বুলি ভাবিছে বৰ্তমান
এতিয়া এনে ই অকমান শুই লম, তাৰ পিছত আকৌ গধূলি হ'ব উঠিব লাগিব
উম,
তাৰ পিছত অকমান থাকিয়েই আকৌ ভাত পানী বনাবই হ'ব
হয়, এনেই আকৌ ৰাস্তা পিনে, ৰাস্তা পিনে ওলাই নোযোৱা
অ', চাই লও মন গলে যাবও পাৰো
উম। কিমাননো সোমাই থাকিবি গৰমত
তাকেহে
এদিন তোমালোকৰ ৰুমলৈ যাম দিয়া
হা
এদিন তোমালোকৰ ৰুমলৈ যাম কৈছো
অ', অ', আহিবা আহিবা
অ', এতিয়া হ'ব নহলে
অ', অ', ঠিক আছে হ'ব দিয়া।
অ - অ- অ - অ ঠিক আছে।
উম,